হেল্ল'
অঁ শুনিছ না
অঁ অঁ মই শুনিছোঁ অঁ আপুনিও ভাল আপুনিও ভালকৈ শুনিব পাৰিছে ন
অ শুনিছোঁ ভালকে
অ আচ্ছা ত' ঠিক আছে আমি এই সময়ত এটা বিষয়ৰ ওপৰত আমি কথা আলোচনা কৰিব বিচাৰিছো
অঁ অঁ
যিটো বিষয় নেকি আমাৰ মানৱতা জীৱনত বহুতো গুৰুত্বপূৰ্ণ চ' সেইটো হ'ল আমি এতিয়া শিক্ষা শিক্ষাৰ বিষয়ে আমি অঁ মানে আলোচনা কৰিম। কাৰণ আমিতো এনে সাধাৰণ হিচাপে আমি জানো যেনে আজিৰ দিনতটো মানে সকলো পিনে গ'লেই মানে শিক্ষাৰ প্ৰয়োজন আছে। কাম হওক বা যিকোনো কিবা চাকৰি বাকৰি হওক না বোৰৰ পিনে মানে শিক্ষাটোৰ শিক্ষা অৰ্হতা আমাৰ বেছি প্ৰয়োজন আছে। চ' প্ৰথমতে মই আপোনাৰ পৰা অলপ জানিব বিচাৰিছে যেনিবা আপুনি শিক্ষাৰ ওপৰত যেনেবা আপুনি কি কব? ইয়াৰো ওপৰত আপুনি অলপ ক'ব।
হয় হয়। আহ শিক্ষা - শিক্ষা বুলি ক'লেতো আমি মানে বহুত গুৰুত্বপূৰ্ণ যিটো টপিক হয়। বিষয় হয়, শিক্ষা আমাৰ জীৱনত মানে শিক্ষাটো লাগে জীৱনত। শিক্ষাটো বেলেগ- বেলেগ ক্ষেত্ৰৰ শিক্ষা হ'ব পাৰে। মানে য'ত নেকি আমি শিক্ষা বুলি ক'লে আমি ঘৰৰ পৰাই আমি শিক্ষাবিলাক আমি পাওঁ আৰু। এনেকাইয়ে যি শিক্ষা ক্ষেত্ৰত কোৱা হয় যে আমাৰ যি প্ৰথম শিক্ষা যি শিক্ষাৰ যি জাগা বা স্কুল এইটো কোৱা হয় আমাৰ ঘৰ আমি ঘৰতে মানে প্ৰথম শিক্ষাটো আমি পাওঁ। তাৰপিছতহে আমি মানে ছেকেণ্ডাৰী যি শিক্ষা আমি স্কুলত কলেজত যাই পিনি আমি শিক্ষাটো লোৱা হয়। টো আমি গম পাওঁ আৰু আজিৰ দিনত আমি শিক্ষাৰ বিষয়ে কলে আমি এইটো ক'ব লাগিব শিক্ষা ই শিক্ষাতটো মানে আজিৰ দিনত বহুত ইম্পৰটেন্ট মানে হৈ আ আমাৰ জীৱনত শিক্ষাটো লাগে।
অকল মানে আমি চাকৰি কৰিব বা কিবা এটা কৰিব এনেুৱা কাৰণে আমি শিক শিক্ষাটো ল'ব লাগে বা স্কুল কলেজত আমি যাব লাগে সেইটো কথা নহয়। আমাৰ জীৱনত যেতিয়া আমি যেতিয়ালৈকে আমি জীয়াই থাকিব। শিক্ষাটো লাগিব, আমি য'তে নাথাকক বা আমি যি কাম নকৰোঁ, আমি শিক্ষাটো লাগে বিজনেচ কৰিলেও শিক্ষা লাগে, আজিৰ দিনত শিক্ষা থাকিলে আমাৰ বিজনেচ বিলাক আমি ভাল দৰে আমি কৰিব পাৰিব। আৰু চাকৰি কৰিবতো আমি শিক্ষাটো লাগিবই। আৰু এনেকাই বেলেগ, বেলেগ কামৰ কাৰণে আমি শিক্ষাটো লাগে, আৰু শিক্ষা লোৱাটো মানে ইটো লোৱাটো মানে, মাচ মানে ইম্পৰটেঞ্চ বুলি মই ভাবোঁ। আৰু আ আজিৰ দিনত বা আগৰ দিনত আমি শিক্ষা ক্ষেত্ৰৰত আমি তুলনা কৰিলে আমি ইটো গম পাওঁ যে, আজিৰ দিনত বহুত শিক্ষা ক্ষেত্ৰৰত কম আছিল। বহুত মানে গাঁৱে, গাঁৱে বহুত কমেই আছিল মানে মেট্ৰিক পাছ। এইবোৰ মানে দুইজন, এজন এনেকাই আছিল বুলি আমি গম পাওঁ। আমাৰ হিষ্ট্ৰী বিলাকত চালে কিন্তু আজিৰ দিনত আমি শিক্ষাৰ ক্ষেত্ৰত বহুত ডেভলপ হোৱাতো আমি দেখা পাই আছোঁ। আৰু এইবিলাক কথা আমি চিন্তা কৰিলে বা আমি হিষ্টৰী চালে আমি গম পাওঁ যে যিবিলাক আগৰ দিনত শিক্ষা লৈছিলে মানে এইবিলাক যোনবোৰ লৈছিল তেওঁলোকে মানে বহুত কষ্ট কৰি মানে এই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। আৰু শিক্ষা লবা লাগে এনেকুৱা মানে গাঁৱে গাঁৱে কোৱাবিলাক আমি শুনিছোঁ আৰু সেইকাৰণে যিবিলাক আগত শিক্ষা লৈছিল কষ্ট কৰি পিনি মানে শিক্ষা দিছিল নিজে মানে, জানি পিনে নিজে মানে এনে বহি থকা নাই মানে। কষ্ট কৰিছে। সেইকাৰণে আজিৰ দিনত আমি গম পাওঁ মানে শিক্ষাটো এতিয়ালৈকে মানে এনেকুৱা পদত আহিছে বুলি মই ভাবো। আৰু মই ক'বলৈ বিচাৰিছোঁ যিবিলাক এতিয়া শিক্ষা লৈ আছে এইবিলাক শিক্ষা লৈ পিনি এনে বহি থকাতো এইটো মানে
আহ, কি কয় মানে শিক্ষা দিব লাগে আনক মানে, যি মই নিজে শিক্ষা শিক্ষা ল'লোঁ আৰু বেলেগকো শিক্ষা দিয়াতটো এইটো ভাল। সেইটো মই ভাবোঁ তাৰপিছতহে আমাৰ যি দেশখন ডেভলপ হ'ব বা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব সেইটো মই ক'বলৈ বিচাৰিছোঁ। আপুনি আমি আৰু শিক্ষাৰ ক্ষেত্ৰত কিবা
অ আচ্ছা ঠিক আছে অ হয় মই মইয়োক কবলৈ বিচাৰিছো ত মই কোৱাৰ আগতে মই আপোনাৰ পৰা আকৌ এটা অলপ এটা সৰু এটা কথা জানিব বিচাৰিছো মানে আপুনি সেই আগৰ দিনৰ কথাটো অলপ আনিলে ন চ' মানে আমি আ দেখিবলৈ পাও বা শুনিবলৈ পাও যে আগত মানে যেতিয়া মেট্ৰিক পাছ হৈছিলে সেইটো মানে বহুত মানে মূল্য দিছিলে আৰু না বা বহুত পঢ়িছে বহুত মানে শিক শিক্ষিত মানুহ তেনেকুৱা মানে বহুত তেওঁ মান পাইছিলে কিন্তু আহ আজিৰ দিনত মান গ্ৰজোৱেট হলেও মানে ইমান খিনি মানে কি বুলি কয় ইমান টা মান মানে তেওঁ প্ৰশংসা নাপায় ত' ইয়াৰ ওপৰত আপুনি কিবা অলপ কব নেকি
হয় হয় ইয়াৰ মেইন কথাটো হ'ল ইটোৱে আজিৰ দিনত যিহেতু শিক্ষা ক্ষেত্ৰত বহুত আগুৱাই গৈ আছে মানে আমি পৃথি পৃথিৱীখন চালে আমি গম পাওঁ মানে আ আজিৰ দিনত বহুত মানে পৃ পৃথিৱীত বেলেগ বেলেগ বস্তু বেলেগ বেলেগ টেকন'লজী বিলাক আহি আছে এইবিলাক কিয় হয় আছে মানে শিক্ষাৰ ক্ষেত্ৰত যিবিলাক শিক্ষা লৈ আছে এইবিলাক বেলেগ বেলেগ আৱিষ্কাৰ কৰি আছে বেলেগ বেলেগ কাম কৰি কৰি আছে সেইকাৰণে শিক্ষাটো মানে বহুত ওপৰত লৈ গল মানে সেইকাৰণে যিহেতু আগৰ দিনত এনেকা মানে ইমান ডেভেলপ হোৱা নাছিল মানে শিক্ষাৰ ক্ষেত্ৰত সেইকাৰণে আজিৰ দিনত বহুত ডেভেলপ হ'ল কাৰণে মেট্ৰিক পাছ এইবিলাক মূল্যটো মানে অকপ কমি গৈ আছে। যিমান পাৰা মানে ওপৰত, ওপৰত গৈ আছে। আৰু যিমান যিবিলাক মানে ওপৰত যিটো এডুকেশ্যনবিলাক যি শিক্ষাবিলাক লৈ আছে তেওঁবিলাক হে মানে এই মানে সন্মানটো মানে পায়। এইটো মই ক'বলৈ বিচাৰিছো। মানে যিবিলাক মানে কৰোঁ মানে তলত যিহেতু আগৰ যি শিক্ষা এইবিলাক মানে ইমান কিবা নিদিয়ে মানে গুৰুত্ব নিদিয়ে আৰু আজিৰ যুগটো যিহেতু চেলেনচ মানে, মানে কম্পিটিটিভ হয়, মানে। চব মানে কম্পিটিশ্যন হয়। সেইকাৰণে মানে যিমান পাৰা ডাঙৰ এডুকেশ্যনটো লাগে, কিবা এটা কাম কৰিবৰ কাৰণে, এইটো মই ক'বলৈ বিচাৰিছোঁ।
হয় অঁ ঠিক আছে। আপোনাৰ পৰা মই জানি সঁচাকে বহুত মই জানিব পাৰিলোঁ আপোনাৰ পৰা। ত' ইটোৰ মানে আপুনি যিবিলাক কথা কৈলে তাৰ পৰাই যেনিবা আমি অ অলপ অলপ শিকিব পাৰিলো যে সঁচাকে মানে শিক্ষাটো উম মানে এজন ব্যক্তিৰ জীৱনত শিক্ষাটো মানে বহুত গুৰুত্বপূৰ্ণ হয় আৰু। কাৰণ কিয়নো কাৰণ কি এতিয়া কাৰণ কিয়নো এতিয়া আমি সেই আগৰ যোৱা দিন বিলাক আৰু এতিয়া মানে এতিয়া বৰ্তমানৰ দি নৰ লগত আমি এইবিলাক তুলনা কৰিব নোৱাৰো। আগৰ দিনটো মানে আগতে গুচি গ'ল। সেইটো মানে আগত মানে মেট্ৰিক মেট্ৰিক পাছ কৰিলে, তেওঁ মানে টেন পাছ কৰিলে মানে বহুতটো মানে কিবাটো আছিলে বহুত মানে তপ ৰেঙত আছিলে কিন্তু, আজিৰ দিনত সেইটো যেনিবা আমি আমি তাক আমি তুলনা কৰিব নোৱাৰো। কাৰণ কিয়নো আজিৰ দে দিনটো হ'ল মানে প্ৰতিযোগিতাৰ যুগ। কম্পিটিচন কাৰণ কিয়নো, কাৰণ আমি আগৰ দিন লগত আৰু এতিয়াৰ দিনবোৰ আমি ইয়াৰ কাৰণে তুলনা কৰিব নোৱাৰো। কাৰণ এতিয়া আমাৰ এতিয়া বৰ্তমানৰ সময়ত শিক্ষাটো ইমানেই আগবাঢ়ি গৈছে, ইমানেই আগবাঢ়ি গৈছে, মানে যিটো শিক্ষাই নেকি গোটেই পৃথিৱীবাসীক আমাক কি বুলি কয় ডেভ‌লপমেন্টটো কঢিয়াই আনিছে। নহয় জানো? ত সেইকাৰণে সেইকাৰণে আমাৰ এতিয়া সচাকে শিক্ষাটো আমাৰ প্ৰত্যেকজন সৰুৰ পৰা ডা ডাঙৰ লৈকে আমাৰ গোটৈই মানে গুৰুত্বপূৰ্ণ। সেইকাৰণে মই এতিয়া ভাবো আৰু না, আজিৰ দিনত যদি মানে শিক্ষা যদি নাথাকে তেনেহলে, তেওঁৰ তেওঁৰ মানে গোটেই জীৱনটোৱে মানে অন্ধকাৰত থকাৰ নিচিনা মানে তেনেকা। এটা অনুভৱ কৰিব পাৰেি আৰু কি কাৰণ কিয়নো। আজিৰ দিনত শিক্ষাই শিক্ষাইহে আমাক কি কৰি আছে আগবঢ়োৱাই লৈ গৈ থাক কাৰণ যদি কাৰণ কিয়নো। আমি জানো যে কাৰণ আমি যদি যেতিয়া বাহিৰলৈ যাওঁ যেতিয়া আমি বাহিৰলৈ যাওঁ। তেতিয়াহে আমি নিজক চিনি পাওঁ যে যদি মই যদি চাপজ উদাহৰণ দি পেলাই মইাজিৰ কথা সামৰিম চাপজ যেনিবা দুইজন মানুহ মানে জব কৰিবৰ কাৰণে ওলাই গ'ল এজন হ'ল এডুকেটেড এজন হেল এজন হ'ল আন এডুকেটেড ত' তেওঁ বু পানে যেতিয়া ইণ্টাৰভিউ ল'ল ইণ্টাৰভিউ লোৱাৰ পিছত মানে যিজন এডুকেটেড আছিলে তেওঁ মানে এটা ভাল মানে হায়াৰ প'ষ্টত মানে তেওঁ জবটো পাই গ'ল তাৰ পিছত কিন্তু দুইজনে একেলগে গৈছিলে কিন্তু এজনে যিটো আন এডুকেটেড হয় তাৰ মানে কোনো কোৱালি নাই কিন্তু তাই কি হ'ল তাই আন আন এডুকেটেড হোৱাৰ তাই মানে যবটো পাইছে কিন্তু মানে সেই কিবা এ চফা কৰা তইলেত চাফা কৰা। এ মানে। সুইফ চাফা কৰা এনেকা মানে জবটো পালে আৰু সি চো সেইেকৰনে মনে কিফৰ মি মানে এইটোয়ে আছে যে মানে আমাক শিক্ষাই আজি আমাক কোন মানে হাই ৰেংকলৈকে লৈ যায়। ণে শিক্ষাটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো আৰু কি সেইকাৰণে সেইকাৰণে আমি এতিয়া আমাৰ নেষ্ট যে যেনেৰেচন না আমাৰ যি উঠি অহা যিটো যি নেকি নৱ প্ৰজন্ম সেই নৱপ্ৰজন্ম আমি যিমান পাৰে আমি তেওঁলোকক শিক্ষাৰ কাৰণে আমি উৎসাহ দিব লাগে আৰু পাৰাপ ক্ষত তেওঁলোকক আগবঢ়াই লৈ যোৱাত ত যেনিবা আমাৰ এটা আমি দায়িত্ব বুলি ভাবো আৰু কি?
অ হয় হয়। আপুনি কোৱাটো সঁচাকে সত্য।
হয়।
হয়।
অ তেনেহলে আজি আমি যি শিক্ষাৰ ওপৰত আমি যি ভিত্তিক যি কথা পাতিলো ন তেনে নেহলে আজিৰ ই শিক্ষাৰ বিষয়টো আমি এই সময়ত আমি ইয়াতে ৰাখিব বিচাৰিছো।
অ হয় হয় অ ঠিক আছে দে ধন্যবাদ, অ।